হেল্ল'।
আহ কি কৈ আছ?
এ, ওপৰত বহি আছো ধুনীয়া বতাহ মাৰি আছে।
অঁ, আজি আমাৰ ইয়াতো ধুনীয়া বতাহ মাৰি আছে।
অ, চবতে চাগে।
অ' ৰ'দ দি আছে যদিও, ধুনীয়া বতাহ সোমাই আছে অ।
এঅ
সেইকাৰণে কাম কৰি থাকিও ভাল লাগি আছে।
আহ পতা মাৰি থাকিলে ভাল লাগে আকৌ। আমাৰো কাইলৈ সেয়া মিস্ত্ৰী আহিব, টিং খিনি লগাবলৈ।
অ।
সেয়া সেয় চতখ ওপৰত আজি কা শনিছেহে।
অ।
আকৌ কাইলৈ পা বিজি হম।
অ, এই আমাৰ ৰুম কেইটা চাফা কৰি আছে।
অ, কালিও কৰিছো আজিও কৰিছো ন?
আহঁ। কালি অকনমান এ হেৰি বালি-চালি হেৰি হৈ আছিলে ভিতৰত। লোৱা হৈ আছিলে সেই বালিখিনিয় হেৰি বস্তাত ভৰাই কৰি থৈ দিলে বালি শিল তেনেকৈ তাৰপিছত আজি আকৌ টকটা আছিলে ভিতৰত। খিৰিকি, কাঠ সেই কাঠখিনি আঁতৰাই কৰি এতিয়া পানী ঢালিবলৈ চাফা কৰি আছে।
চপ নি পেলাই
তাৰ মানে সৰু ৰুম এটাত সেইটো মানে পিছত হেৰি নকৰে আৰু বাকী টো দুটা ৰুম তেতিয়া চাফা কৰা হ'ব আৰু
অ কেইটা ৰুমত দিব এতিয়া খোৱা বোৱা। কেইটা ৰুম হ'ব খোৱা বোৱা দিয়ে।
তিনটা
অ তিনটা বহুতা
অ এটাত বনাব তিনিটা ৰুমত হেৰিখন হ'ব আৰু অ পাকঘৰটোতে বনাব আৰু তাত মানে চালি দিয়া নাই যে সুবিধা হ'ব হেৰি গেছতে বনাব উম। গেছতে বনাব কিন্তু হেৰি অ অকণ মুকলি হ'লে ভাল আৰু ডাঙৰ হেৰি গেছ ব্যৱহাৰ কৰিব চৌকা জুইটো বেছি বেছিকৈ ওলোৱা
উম তেনেকুৱাই লাগিব আকৌ হেৰি যে বিয়া। কি খুৱাব ভাতে আৰু
খোৱা ব
মাছ মাংসও খৰচ হয়।
মাছ খুৱাব বোলে আৰু বেলেগ চবজি তবজি থাকিব আৰু ভাত নোখোৱা মানুহে চিৰা দৈ খাব আৰু কিছুমানে ভাত নাখাবও পায়
নাখাবও পাৰে।
খাব আৰু মিঠাই চিঠাই দিব আৰু আজি চাৰি দিন গা ধোৱা চাৰি দিনৰ নিয়ম নিতি সেইখিনি কৰা হ'ল ন দিনত
ন দিনত পাতিব অ তাই আকৌ হেৰি অ কি যোগ
বেইছা যোগ
বেইছা যোগ বেইছা যোগ চিনতিনি কইনা কিবা হেৰি ৰাজহাঁহজোৰ উঠিছে মানে
অ অ
ষোল্ল দিন।
অ হয় দে
ধেই নিয়ম নীতি এইভোন পালিব লাগে
অ বাহিৰত চোন সেয়া নামানে
এ নোচোৱা বিলাকো নাইয়েই চোৱা চিন্তা কৰা বিলাকৰ ধেই নিয়ম নীতি
অ আমাৰ পূজাক কি আছিলে মই পাহৰিলো নহয় কি হেৰি আছিলে মনত আছে
জানো পূজা পূজাক চোৱাইছিলি জানো
হে আইতাই চোৱাইছিলে নহয় তাত
অ আইটাই চোৱাই পেলাই একো নক'লেই নহয় কোৱা হয় মনত থাকিলেই হয় এ পূজাৰ শুভ গা যুগ আছিলে হবলা শুভগা
নহয় নেকি একো উঠা নাছিলে কিন্তু
একো উঠা নাই ব্ৰত চত নাছিলে পূজা অ
শুভগা যুগ নে কান্তা যুগেই নে জানো
জানো তেনেকুৱা কিবা এটা আছিলে একো ব্ৰত শ্রত নাই কিন্তু সেইটো ভালেই আছিলে এইটো যুগটো ভালেই কিন্তু এই ভাল হ'লেও মানে হেৰি হৈ উঠিছে। এ দান বলি উঠা সেইটো ইমান ভাল নহয়, ভাল বুলি কয় মানুহে।
অঁ অঁ। অ কেইটা বৰ তাৰ আৰু হেৰি হলে ভাল নহয় আৰু হয়।
অ। এনে যিমানে ভাল বুলি নকক কিন্তু বলি উঠে যে ৰাজ সাজো সে বলিয়ে দিব দান দিব লাগিব।
অ।
হয় এই কিছুমান শুভ গাটো কান এটা যুগ কিবা আৰু বেলেগ বেলেগ যুগ আছে নহয় যিবিলাকত ব্ৰত নাথাকে আকৌ কিবা এই হেৰি চ জীৱ থকা বস্তু বলি দিব লগীয়া নহয়। দান দিবলগীয়া বলি নহয় আৰু দান দিবলগীয়া সেইবিলাক যুগ ভাল আৰু অ মোৰ আকৌ দুভগা যুগ আছিলে।
কান্তা যুগ সেইকাৰণে এতিয়া কান্দি কান্দি থাকিব লাগে।
মানুহেচোন কয় দুভগাযোৰ তেতিয়া কোৱা দেই দুভগা যুগ তোৰ দুখেই হ'ব বুলি মোৰ কতনো দুখ গৈ এতিয়া।
আহ ভালে চোন সেইবিলাক এনেই গম পালি নে বাহিৰত যে নোচোৱাইচোন।
চবৰে কিবা এটা নহয় কিবা এটা টেনচন থাকিবই আৰু ঘৰখনত হয় নাই নহয়? একেবাৰে টেনচন নোহোৱাকৈ মানুহে জীয়াই থাকিব নেকি কিবা এটা থাকিব, কিন্তু বাহিৰৰ ফালৰ পৰাটো মই একো হেৰি নাই হই না নহয়? বাহিৰৰ ফালৰ পৰা ঘৰৰ বা কেতিয়াবা টকা পইচা হেতেন তেনে অ।
টো সবৰে থাকে ধনী ধনী মানুহ সোপাতো ন আৰু কৰো টকা হেৰি ফাইনেন্স প্ৰব্লেম কিবা প
কিন্তু ঘৰৰ মানুহখিনি সুখটোহে বেছি আৰু।
মেইন সেইটোহে আকৌ কাজিয়া পেচাল এইবিলাকৰ মদ বাহী মানুহ থাকিলে সেইবিলাকতো নাই হয় নে নহয়?
সেইটোয়ে সেইফালৰ পৰাটো মোৰ একোৱে টেনশচনে নাই।
মোক কিয় সেইকাৰণে ইমান মানিব মন কিয় নাযায় জানানে সেই বে বেলেগ ষ্টেটত যে মানে হয় বাহিৰত অসমৰ বাহিৰে বেলেগত। এইবিলাক একোৱেই ন মানে সিহঁতি কলে মানে ভ তে কি এইবিলাক হেৰি এইটো তাই মানুহৰ হয় আমাৰ ছোৱালী মানুহৰ বয়স হেৰি সময়মতে মানে যৌৱন এইটো হেৰি হয় মানে এইটো নিয়ম নিয়মাহটো যেনেকে আমি এতিয়া মাহে মাহে চোৱা হওঁ হয়েই তেনেকুৱা এটা বুলিয়ে ভাবি থৈ দিও তেনেকুৱা। প্ৰথম হৈছে চোৱা প্ৰথমবাৰ এইবাৰ আজিৰ পৰা হ'ব আৰু। অ চিম হয় সেইটো এবাৰ হৈছে প্ৰথম আৰু মানে এনেকে এতিয়া হয় নেকিব এনেকে বোলে সেনেকে কৈ সিহঁতি থৈ দিয়ে, আৰু ঘূৰিয়ে ফুৰে একোৱে নাই বিয়াতো ভিতৰত সোমাই থাকিব লাগিব সাত দিন, প্ৰথম দিনাখন হলেও সিহঁতৰ একো প্ৰব্লেম নাই। ঘূৰিয়ে ফুৰিব মানে মানে টো বিয়া চিয়া মতলব নাই আৰু সেহঁতক, তেঁও
মানে বাহিৰৰ ফালে এনেকুৱা এতিয়া ডাঙৰ আমাৰ ইয়াত এতিয়া কি হ'ল হেৰি হ'ল মানে ডাঙৰ হ'ল বুলি জাননী দিয়াহে হ'ল আৰু।
অ জাননী দিয়া হ'ল উম।
আজিৰ পৰা ছাৱালিজনী ডাঙৰ হেৰি ডাঙৰ হ'ল আৰু বুলি বোলে।
দুুনীয়াখনৰ
সংঘ সংঘ মানুহ আছে নহয়, সিহঁতে চোৱা চিন্তা নকৰে নহয় এনেই পালে আৰু।
অহ নকয়, ভুল অ। নাম নাপাত হেৰি নকয় আকৌ শংকৰ সংঘিয়া।
অঁ চোৱা চিতা নকৰে।
চোৱা চিত নকৰে, অহ পূজা পাঠ সেইবিলাকখন নকৰে। আমাৰ এতিয়া এই কৰ্মতৰ তুলত লগ মই না, ত তুলসী। তলত চাকি তাকি আছে মানে দেখিছো ইয়াত বোলো সেইটোয়ে হেৰি চৰি হলে হেৰি কৰিবি দিবি। স আমাৰ ইয়াত একে গালি দিব, হেনহেঁতেনহে সেনেকুৱা কৰিলে।
সংগ সংগ সংঘ নেকি?
পৰা শৈয়িংঘা। সতো শুনা কিখনে গোটেই গাঁওখনে। চোৱাইছে তাই আমাৰ মইনা চব চোৱাই থাকে তাই, আমাৰ ইয়াত আমাৰ ইয়াত চোৱাই যে। তাই ছব ক্ষেত্ৰতে চোৱাই। ঘৰ হেৰীকুৱা ক্ষেত্ৰতো, মানে মানে হেন কয় আৰু চোৱাই মানে।
এ আমাৰ ইয়াতো চোৱাই তেনেকে কিছুমান, এ সেইবিলাক মানুহে। পূজা পাতল বেছি হেৰি কৰে।
বেছি অ মানে ন তেতিয়াই ভী মানে মানে।
চবেই চব আও যেতিয়া কিবা অসুবিধা থাকিব, চবেই পালন কৰিব। কয় সেইটো বসন্ত ছসন্ত ওলালে আই নামখনটো চবেই গোৱাই দিয়েই তেনেকে।
গুৱাই দিয়ে উম।
বেমাৰটো ভাল হ'বলৈতো সেইখিনি কৰিবই লাগিব।
ওচৰ চুবুৰীয়া এঘৰ বামুণীয়ে এঘৰ কৈ থাকিব এইটোক কৰ সেইটো কৰ। সিহতক মানিব মন যাবই এতিয়া হয় ধুনীয়া হলেও।
কি হেইৰিটো পালি গ'লেই হ'ল আৰু তাত কিনো লি। খা আছে এইটো নকৰিবি, সেইটো নকৰিবি, যোনে যোনটো সুবিধা পায় সেইমতেদি কৰিলেই হ'ল, অ। এনেই এটাই হেৰিহে আৰু সেইটো।
এনে এটা কিছুমান মানে উলিয়াই দিলে ন অন্ধবিশ্বাখি। চব বনাই লোৱা নিয়মে এইবিলাক, বহুত কিছু কিছুমান বনাই লোৱা নিয়মেই মানে চলি আছে। আৰু পায় চাব গলে এনেই একোৱেই নাই।
ভালকৈ নিজে নিয়ম নীতি পালন কৰি ঘৰ দুৱাৰ চাফ চিকুণ কৰি থাকিলে সেইটোৱে ভাল হয়। কিছুমানে এতিয়া কয় বেমাৰ আজাৰ হৈছে অমুকটো তমুকটো তেনেকুৱা। সেয়া সেইটো সেইবিলাক নিজৰ লগতহে কথা।
নিজৰ।
মানুহে যে কয় কিছুমানে ভাগ্যত দুখ আছিলে হ'ল আৰ। ভাগ্য খন নিজেহে বনাই লোৱা হয় হয়নে নহয়? নিজে যদি, মই যদি কাম বোৰ নকৰাকে বহি থাকো মোৰ ভাগ্যত দোষ ওলাই থাকিব।
কৰিব লাগে।
তাৰ মাজতে কেতিয়াবা থাকিবই আৰু কেতিয়াবা হব লগীয়াতো হবই। যদি মই এইটো হ'ব বুলি পেলাই একো কাম বন নকৰাকৈ বহিয়ে থাকোঁ তেতিয়ানো মোৰ ক'ৰ পৰা আহিবগৈ, মোৰ এইটো লাগিছিলে এইটো ল'ব লাগিছিলে বুলি।
হয় আকৌ উম।
মই এইটো বস্তু লাগিছিলে, মই যদি বহিয়ে থাকো এইটো লাগিছিল। বোলে মোক কিবা ভগৱানে দিবহি নেকি, নিজে কষ্ট কৰিব লাগিব সেইটো।
ভগৱানেও সেনেকুৱা মানুহে হেৰি কৰে কষ্ট কৰিছে নে নাই চাই থাকে। তেওঁক উপৰ্পা মানে ৰখাইন্তক মানে অতমেটিকলী কষ্ট ফল নেদিয়ে এডিয়াৰো।
প্ৰথম দুদিন কষ্ট হ'ব পাৰে, এদিন হ'লে নহয় এদিনতো সুখ হ'ব।
উম হু খবৰ আহিলে।
কষ্ট কৰিব লাগে চব ওপৰতে পাম বুলি ভাবি থাকিব নালাগে আৰু।
অ কপালত আছে যদি পাম নেপা নাই যদি নাই সেনেকে ভালা মানুহ বিলাক আছ সেই কপালত আছে যদি হব আৰু নাই যদি নাই আৰু সেনেকুৱা শব্দ কিছুমান কৈ থাকে হয় কিছুমানে। সেইটো আকৌ নিজে পৰি হৰি লাগিব লাগিব যিকোনো এটা। পৰি
কৰিব লাগিব তেতিয়াহে, নকৰাকে তেতিয়া কপালখনত ভাবি থাকিলে কপা আহিব গৈ।
কৰপা আহিব গৈ উম।
অ হে হব। যিকোনো হেৰিয়তে হয় ন নহয় কৰিলে আমি পাওঁ নকৰিলে আৰু কিবা এটা বস্তু এতিয়া আনিব গলো।
কিবা বস্তু কিনিব গলে পইচা লাগিবই।
ইমান পইচা লাগে আজিকালি নহয় প্ৰতিটো
উম। প্ৰতিটো হেইতে পইচা পইচা আও।
এ পাঁচশ টকা এটা একোৱেই নহয় আজিকালি অ। পাঁচশ টকাটো যে একোৱেই হয় নে?
পাই
হয় এহেজাৰ ট
বস্তুৰ দাম কিমান বাঢ়িছে আকৌ?
হব নেকি ন?
অ হ'ব দে।
চা চোন হ হ।
অ হ'ব দে।
অ।